অ'।
অ'।
ক'ত আছা? ঘৰতে, ঘৰতে।
অ'। ময়ো ঘৰতে বাৰু।
অ', অ', অ'।
পিছে?
পিছে, কি হ'ব। আছো আৰু। খবৰ খাতি, এনকে আছোঁ আৰু। গৰ্ব গন্ধ ঘৰতে আ
অ'। আৰে আমাৰো সেয়ে হৈছি, বন্ধ কাৰণে এইকেইটা দিন।
অ', অ'।
কেবা ফুবা চুবা গেচা নে নাই?
ফুৰবা যোৱা কিবা যোৱা সিংকা হোৱাই নাই, ঘৰতে আছো।
অ', অ'।
তেতিয়া ফোন কৰলোঁ।
অ', কলেছ পাতিটো বন্ধ।
উ।
তোমালোকক কিবা কাম চাম দিছে নাই গৰমৰ বন্ধত কৰা।
আমাৰ দিছে কিবা কিবি। তহঁতৰ কি দিছি?
আমাৰো কিবা দিছি বাৰু পৰিৱেশৰ ওপৰত কিবা পলুচনৰ ওপৰত।
অ'।
এনকে। আজিতাক। কৰাই হোৱা নাই, ৰচোন কোনদিনা কৰোঁ এতিয়া ভাবিয়ে পোৱা নাই মানে কতে কি লিখো এতিয়া পলিউচনৰ ওপৰত।
অ' ভবা পলিউচনৰ ওপৰত কিবা-কিবি। অসমীয়াত দিছে নে ইংলিছত?
অসমীয়াতে বাৰু।
অ' পানী চা পানী প্ৰদূষণ মা প্ৰদূষখন বায়ু প্ৰদূষণ এই তিনিটা মেণ্টেলটি চ আহে
অ' এনেই কিবা জানা যদি অলপ কৈছোঁ মানে পলিউচনৰ ওপৰত।
এ দেখা যদি হেৰি লিখি প্ৰথমতে পানী-পানী লিখিব
উম'
যেনে একে প্লাষ্টিক মা পানী আৰু মা মাটিৰ প্ৰদূষণটো ধৰক প্লাষ্টিক। ইউজ কৰাৰ কাৰণে বেছি হৈ যাই আছে, লেতেৰা বস্তু বিলাকে লৈ
অ'
শিকাই দিবা পাৰা তাৰপিছত তোৰ কিবা পৰা এইয়া কি এইটো নদীত আজিকালি আৰু বহুত বস্তুৱে লয় ধৰ ৰাসায়নিক পদাৰ্থ কেমিকেল আৰু তাত আৰু তোৰ ধৰ এইয়া এই কি এইটো? খেতি কৰোঁতে ধৰ তোৰ এইবিলাক, আজিকালি বহুত এইবিলাক ইউজ কৰে না সেই যে কেমিকেল অ' সাৰটো ইউজ কৰে, সেইটো দিব পাৰা। তাৰপিছত আৰু তোৰ আৰু কিবা-কিবি দিব পাৰা ইচ্ছা কৰিলে।
এনে এনেকে হেৰিকে কৈছোঁ মানে ধৰ এতিয়া এ পানীৰ মানে যাতে পানী প্ৰদূষণক কিনকে সাৰি মানে কিনেকে ৰোধ কৰিব পাৰি।
পানী প্ৰদূষণ ধৰ তোৰ হ'লে প্লাষ্টিকটো ইউজটো কমাব লাগিব মানুহবিলাকে।
উম' উম'
প্লাষ্টিকৰ ইউজ কমাব লাগিব। তাৰপিছত তোৰ এই ধৰ ডাষ্টবিন ইউজ কৰিব লাগিব, নদীত নেপেলোৱা বেয়া বস্তুবিলাক, তাৰপিছত তোৰ হ'ব ইফালে আৰু তোমাৰ কি হ'ব পাৰে? সেইটোয়ে আৰু মাটি
জাবৰ-জোথৰ পেলোৱাকে ধৰক
অ' জাবৰ-জোথৰ সেই সেইবিলাই পেলাই থ'ব না। অ' নাম এ মেডিকেলৰ ওচৰ দুমাহ তাৰিখ পাইপে দি ডাইৰেক্ট মানুহবিলাকে আজিকালি নদীতে চব পেলোৱাই। সেইকাৰণে নদীটো
অ'
চাফা কৰিব লাগিব, গুৰুত্ব দিবা লাগিব হয়।
তাৰপাছত আমাৰ বায়ু প্ৰদূষণ
অ বায়ু প্ৰদূষণতো তোৰ এইটো গাড়ীত হোৱা তাৰপিছত তোৰ গছ গছন মিল কাটাটো বেছি হৈ যায় আছে তাৰপিছত তো কাৰ্বন ডা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি যায় আছে কে বহুত বহুত বেমাৰ হোৱা গেছে ৰ হাঁফানি চাফানি উম উশাহ নিশা লোৱা কষ্ট হে তাৰপিছত তোৰ ছালৰ বেমাৰ হোৱা দেখিছে। তাৰপিছত এনকে লিখি দিবি আৰু ধুনীয়াকে তিনটাই লিখি দিবি চালিয়াকে।
অলপমান দীঘল হব ন বায়ু প্ৰদূষণ
অ বায়ু প্ৰদূষণতটো আৰু তই দিব পাৰ ফেক্টৰীৰ এইটো কি ধোঁৱা তাৰপিছত তোৰ লিখবা পাৰা হেৰি আৰু তই লিখবা পাৰা কি হ'ব কি প্লাষ্ট প্লাষ্টিকতো মেইন কমাব লাগব একদম তাৰপিছত গছ গছনি কটাটো সোমেই দিব লাগব। তাৰপিছত ইলেক্ট্ৰিক গাড়ী ব্যৱহাৰ কৰিব লাগিব বেছিকে
অ অ
তাৰপিছত এই থিক আছে পপুলেচনটো কমাব লাগিব। হব পপুলেশ্যন পপুলেশ্যন বাঢ়ি যোৱাৰ কাৰণেও পলিউচন বেছি হৈছে। তিনটাতে বেছি হৈছে বায়ু প্ৰদুষণ মাটি প্ৰদুষণ।
অ
এটাত নহয় ইলেক্ট্ৰিক গাড়ী ব্যৱহাৰ হৈছে বাৰু আজিকালি
উম
আৰ এনকে আৰু সেনকে কৰা কৰি থকাৰ কাৰণে পেট্ৰলৰো ব্যৱহাৰটো বেছি হৈ হৈ আহি আছে
অহ
আ আজিকালি ই টুৱেণ্টিয়ে ব্যৱহাৰ কৰে বেছিকে বৰ্তমান সেইকাৰণে পেট্ৰলৰটো কমে আজিকালি পাৰা লেকে ইলেক্ট্ৰিকে বে ব্যৱহাৰ কৰবা লাগে ইলেক্ট্ৰিক ভেৰিকেল
অহ
আৰু এই তিনটা মিক্স কৰি ধুনীয়াকে লিখবা লাগবা
উম উম সেইটো হয় বাৰু
তে আৰু আৰু কিবা দিছে নেকি নে অকল প্ৰদূষণৰ ওপৰতে
অ মানে প্ৰদূষণৰ গোটেই গিটা প্ৰদূষণৰ ওপৰত লিখবা লাগে এতিয়া পানী আৰু বায়ু হ'ল আৰু এটা কি থাকিল
অ কি আৰু কিবা দিছে নেকি প্ৰদূষণ নে প্ৰদূষণৰ ওপৰতে
অকল পলিউচন পলিউচনৰ ওপৰতে লিখবা লাগে মানে বহলেই মানে টপিকটো
আচ্ছা এনকে আ লিখবা লাগব আৰ সেইখিনি ধুনীয়াকে গোটেইখিনি মিক্স কৰি তাৰপিছত অ শব্দ অ শব্দ প্ৰদূষণটোতো লিখবা পাৰা শব্দ প্ৰদূষণটোৰ গাড়ী ঘোৰাৰ ফলত বেছিকে অভাৰ হৈছে আজিকালি
অহ
তাৰপিছত তোৰ নাইট্ৰজেনৰ এই এই কি আছিল কেমিকেল ইউজ কৰা কাৰণে নাইট্ৰজেনৰ পৰিমাণটো বেছি হৈছে এইয়া সেইটো লিখিব পাৰা চব গেছৰ পৰিমাণটো বাঢ়ি যায় আছে অল অক্সিজেন অক্সিজেনটো তোৰ উম তোৰ বৰ্তমান অক্সিজেনৰ লগত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বেছি হৈছে অক্সিজেনটো বেয়া হৈ যায় আছে এনেকে এইটো লিখিব পাৰা
অহ
এতিয়া যদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় থাকে তেতিয়া হ'লে তোৰ ওজন স্তৰ হেৰি হৈ যাই থাকিব ভাঙি যাই থাকিবো ওজন স্ত ৰ ভাঙি যায় থাকিলে তোৰ মানুহৰ বহুত বেমাৰ হ'ব ধৰে এনেকৈ বহুত বেম কলেৰা চলেৰা বেমাৰ হ'ব পাৰে ছালৰ ৰোগ
অহ অহ
সেইখিনি বেমাৰ বেমাৰখিনিও লিখিব পাৰা ধুনীয়াকে
অ বেমাৰ অ সেইখিনিও পৰিব বাৰু বেমাৰ খিনিও
যিমানে ব্যৱহাৰ কৰোঁ সিমানে বাঢ়ি বাঢ়ি যাই থাকিব আৰু
অহ
এনেকে
এনেকে মানে গছ পুলি এতিয়া ৰোপণ কৰিব লাগিব আমি
অ গছ পুলি অ গছ পুলি অ গছ পুলিটো ৰোপন কৰিব লাগিব তাৰপিছত তো তোৰ এইটো পপুলেশ্যনটো এইটো কমাব লাগ পপুলেশ্যনটো কমাব লাগিব
উম উম উম
এই মোখা কৰিব লাগিব আৰু গোটেইখিনি ধুনীয়াকে উম
প্ৰদূৰ্ষণ থাকি গ'ল নেকি বায়ু পানী শব্দ আৰু কি প্ৰদূৰ্ষণ থাকি গ'ল
চাহিও পানী শব্দ এই এইকেইটাই মেইনকে এনেই আৰু তই ইচ্ছা কৰিলে কিবা এক্সট্ৰ ঘ কিন্তু এইদিনটাই মেইনকে পৰে
মাটি প্ৰদূষৰ বিষযয়ে লিখিব পাৰি
মাটি প্ৰদূষণৰ কৈছোঁ মাটি প্ৰদূষণ টোতো প্লাষ্টিকটো কম কমাতটো লিখিব লাগিব মেইনকে তাৰ পিছত তোৰ খেতি বাতি তোৰ ৰাসায়নিক পদাৰ্থ কমা তো ক কমাব লাগিব নাট্ৰজেনৰ পৰিমাণ বা বাঢ়ি বাঢ়ি যায় খেতি বাতি ধৰক বেয়া হবা ধৰব সেনকে
আহ অ অ
ক'ত জা
এতিয়া এনকে সনকে বনাই লিখিবা লাগিব আৰু গোটেইখিনি মিলেই
অঁ গোটেইখিনি মিক্স কৰি থুই দিবি ধুনীয়াকৈ বা ফাৰ্ষ ফাৰ্ষ্ট ফাৰ্ষ্ট তই অঁ ফাৰ্ষ্ট বায় দেখোনটো দিবি তাৰপিছত আনি তাৰ পিছত পান তুলিবহি তাৰ পিছত মাটিাৰ পিছত গোটেইকেইটা এই চাৰিটালি খিৰিিব আৰু তাৰিছত তই কনক্লুজনতটো তলত লিখবি ধুনীয়াকে জিং কেংকে আমি এইখিনি ৰোধ কৰিব পাৰোঁ এইখিনি, এইখিনি কৰলি, প্লাষ্টিকৰ ব্যৱহাৰ কৰা লাগিব, তাৰ পিছত গছ গছনি ৰুব লাগব। তাৰপিছত ধৰ তই, খেতি বাতিত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কমাব লাগিব, জৈৱিক, ব্যৱহাৰটো বঢ়াব লাগিব, গোবৰ চোবৰ ব লাগি, তাকে আৰু। গোবৰ চোবৰৰ ইউজ বেছিক হ'ব লাগিব, জৈৱিকটো বেছিকৈ পাব লাগিব, কেমিকেলত এতিয়া সেইখিনীয়াকে
অ', সেনকে তোক ভালাগ বোৱা পিছে বঢ়য়ালে
অ'। ধুনীয়াকৈ লিখি দিবি।
উম, উম।
কলেজক কেতিয়া জমা দিবা লাগব, এচাইনমেন্ট হে?
এচাইনমেণ্ট মানে, অ', সেনেকুৱা বুলিয়াই ক'ব লাগিব দে, এচাইনমেণ্ট বুলিয়াই। সেই তাৰিখে আগষ্টৰ পাঁচ তাৰিখ মানে জমা দিব লা।
অ'।
উম।
আগষ্ট পাঁচ তাৰিখ
উম।
হ'ব দে, কথা নাই ক।
উম, উম। বাকীটো ভালে আছই, বাকীটো ভালে আছই?
অ', বাকী ঠিকে আছে দে।
দে পিছে পিছত কথা পাতিম দে, পিছে অ', দে।
অ', দে, হ'ব দে।